অ, নিজে, উহ্। কি কয়, বন্ধ হৈ যায়, পিছত কাট খাই যায় অ' অ।
খাই যোৱাটো ভাল আৰু। তেতিয়া মানে এইটো টাইমটো, হেৰি হ'ব। সিহঁতৰ ফালৰ পৰা হ'ব 'ন, এইটো ক্লিপছ। অন্তত আমাৰ ইছু নহয়।
কোৱা, কোৱা উম।
শুনি আছা নে? এতিয়া শুনি আছা নে?
অ' অ এতিয়া শুনা পাইছো।
উম হুম, আৰু কোৱা, খবৰ চবৰ বাকী?
আ' কি কওঁ খবৰটো কি আৰু ঘৰত আছো, শুই আছো, খাই আছো। টো, ম'বাইল চাই আছো। আৰু ম'বাইলটো, গোতেই খুলিলেই খালি সেইটো দেলহি, দেলহি, দেলহি। মানে খুলিলেই দেলহিত যাই পাওঁ।
উম' সেইকাৰণে মাজে, মাজে নিজে এন কিচ। সেইটো তুমি ব্ৰেক কৰিব পাৰাতো। সেই বস্তুটো। কিবা, চাৰ্জ কৰি দিবা। অ 'কিবা চাৰ্জ কৰি থবা বেলেগ কিবা।
মানে ইউটিউবত নাহে হাঁ, ইউটিউবত নাহে। এইবিলাক গোটেই ইনষ্টাগ্ৰামতহে, এইবিলাক আহে।
অ' ইনষ্টাগ্ৰামটো আৰু উপায় নাই এইটো। সেইটো এতিয়া ট্ৰেণ্ডিঙত আছে টোত। ট্ৰেণ্ডিঙত যিটো বস্তু থাকে, সেইটো বস্তু আহিবই। তাকো ইমান চেনচেচেনেল বস্তু এটা হয় ন!
অঁ। মানে, কি মানে, সেইটো মেইনষ্ট্ৰিম মিডিয়াবিলাকে নেদেখায় 'ন' সঁচাটো।
উম,
চব, চবেই ইনষ্টাগ্ৰামতহে সেইবিলাক দেখা পায়।
ৰ। সেইটোৱে, যোনটো নিউজত দেখি নাপাবা। সেইটো ইনষ্টাগ্ৰামত দেখি পাবা, ফেচবুকত দেখি পাবা।
অঁ।
উম, উম। আৰু মানুহবিলাকে আজিকালি এনেকুৱা হৈছে, ফেচবুকটোহে মানে নিউজৰ চ'ৰ্চ টাইপ ভাবে মানে। বিশেষকে মানে আমাৰ গাঁৱৰ মানুহখিনি।
অ', সেইটো, সেইটো জেনেৰেচনৰ অ'।
জেনেৰেচন মই ক'ত কিবা এটা নিউজ দেখা পালে, ক'ত দেখা পালি বুলি সুধিলে, মই হেৰিত দেখিছোঁ নহয়। ফেচবুকত পাইছোঁ নহয় বুলি ক'ব। ফেচবুকত দেখিছিলোঁ নিউ অ' আৰু গম নাপায় মানে ডেট চেট বোৰ নাচাব, এইটো এবছ ৰ, আগৰ না দুবছৰ আগৰ। ক'ৰবাৰ এটা নিউজ পাব, কোনোবাই
অ', সেটোৱে, মানে মায়ো হা হেনেকুৱা। অ', ইউটিউবত চালে মানে মায়ে সেইকেইদিন নিউজকেইটা ইমান পুৰণা পুৰণা নিউজবিলাক মায়ে চায়, তাৰপিছত মই মাক শিক শিকাইছোঁ যে এইটোত চাবা, ডেটটো গম পাবা, কেতিয়া এইটো ভিডিঅ' হয়।
অঁ।
পিছত মানে এতিয়া গম পাই আৰু যে কেতিয়াৰ ভিডিঅ' হয়, পুৰণা হয় নে নতুন হয়।
উম, উম, সেইটোত শিকাব লাগে। সেইটো চাব আৰু মূৰটো বেয়া কৰি ল'ব ন নিজৰ।
অ', অ' আৰু এ আই ভিডিঅ' বিলাক। এ আই ভিডিঅ' বিলাকো, কিন্তু কিছুমান টো আমিও গম নাপাওঁ, সঁচা হয় নে মিছা। কনফিউজন হৈ যায়।
উম, মই আজিকালি অকমান ধৰিব পাৰা হৈছ এইটো মানে এইটো কোনটো ৰিয়েল কোনটো ফেক। মানে ইমান এ আই হেৰি কণ্টেণ্ট চালোঁ নহয়। মানে কেতিয়াবা কিছুমান প্ৰফাইল মানে আমি চাওঁ হা। অ', ধুনীয়া কে, বনাই থোৱা থাকে মানে, উম তুমি বিলিভ কৰিবা? এটা হেৰিৰ মানে মানে প্ৰফাইল আছিলে হা।
অঁ।
অঁ ইনষ্টাগ্ৰামত, ছোৱালী এজনীৰ। তাই হেৰি কৰে, মানে আ জিম চিমৰ টিপছ চিপছ দিয়ে বা এনেকুৱা টাইপৰ হেৰি কৰে মানে। তাৰপিছতে কি ধুনীয়াকে চলে নিচে মানে গোটেই হেৰিত টো মানে। ইভেন তাৰ হেৰিও তা মানে হেৰিও আছে কলেবো কৰিছে বহুতে হেৰি লগত মানে কিবা। ত' মানে কলাবলাক কেনেকুৱা কোনোবাৰ বিষয়ে মানে তাই হেৰি বনাই আছে ব্লগিং কৰি আছে তাৰ বিষয়ে অকমান কৈ দিলে না।
উম, উম।
কিবা ব্ৰেণ্ডটোৰ বিষয়ে, সেনেকে ধুনীয়াকে মানে আৰামছে টু হাণ্ড্রেড, থ্ৰী হানণ্ড্রেড কে প্লাছ মানে আছে ধুনীয়া ভিডিঅ আ ব্ৰেণ্ড দিলচো পালে, কলেবু কৰিছে। পাছত গম পাইছোঁ? সেইটোৰ পৰা টোটেলি ফেক হেৰি হয় মানে কাউন্ত এহ গোটেই মানে ইমান স্মাৰ্টলি কৰিছে কামটো।
অ'।
হী ইচ এ জিনিয়াছ! যেন যোনে কৰিছে মানে।
উম।
ধৰিব পৰা নাই মানে, ডেইলি, ডেইলি লাইফ দেখাই, ৰাতিপুৱা গৈছে, জিম কৰিছে মা আৰু মানে মানুহজনীৰ মানে হেৰিটো মানে ফেচ টো অকমান চেপ কৰি মানে ইমান নহয়!
অ', অ'।
ত', এনেকুৱা লাগিছে, পাৰ্টিকুলাৰ এটা মানে কেৰেক্টাৰ লৈছে, এইটো যোনটো কিন্তু ডিৰেক্টলিটো তোমাৰ ল'ব নোৱাৰে! কাৰণ সেইবোৰ ভিডিঅ'টো কাৰোবাৰ পৰাতো উঠাইছে ন! মানে প্ৰাইভেট ভিডিঅ' হয় ন, চাপোচ তুমি ডেইলি ব্লগ কৰা তোমাৰ সেইটোৱে লৈ ল'লে, তুমি উঠিছা কি কৰিছা, ব্ৰাছ কৰাৰ পৰা আৰম্ভ কৰি বজাৰ যোৱা, শ্বপিং ফ্ৰেণ্জৰ লগত আড্ডা মৰা।
উম।
সেই তোমাৰ ফেচখন, কোনোবা এজনীৰ লগত মানে অলপমান চ্ৱাইপ কৰি দিব ধুনীয়াকে, তাৰপিছত তেনেকে সেইবিলাক ভিডিঅ' মানে চলাই আছিলে মানে।
উম।
এইটোতো মানে বহুত জেনুইন হেৰি হয়, মানে উম অ, কি কম মানে? আৰু মানে ইমান হেৰি অপচুনিটি নাই ন বস্তুটোত।
উম, উম, উম, উম।
ভয় লাগাত বস্তুটো হ'ল মানে, তোমাৰ য'ত বেয়া হেৰিত ইউজ কৰে।
সেইবিলাকতো ইউজ কৰে, মাজতে বহুত কেছো হৈছিল নহয় গুৱাহাটীতে।
উম।
স্কুল ষ্টুডেণ্ট, তেনেকুৱা কৰা।
উম, কিন্তু ই মানে বহুত স্মাৰ্টলি কৰিছে মানে, ইমান স্মাৰ্টলি কৰিছে, অভিয়াচলি সেইটো ল'ৰাই হ'ব, সেইটো ল'ৰাই হ'ব, বাট সি পাৰ্চনেল ব্লগিংটোৱে মানে ধুনীয়াকৈ হেৰি কৰাই দিছে মানে, সেই যে কলেজ যায় জিম গৈ জিম যায়, তাৰ ঘৰ আছে বহুত ডাঙৰ, মানে ঘৰৰ হোম টুৰ দিয়ে।
উম।
ত', তেনেকোৱা মানে, তাই যে ৰিচ হয় মানে, হেৰি হয় ত' কি হয় মানে, এটা পাৰ্চেপচন বনি যায় মানে মানুহৰ মাজত।
উম, উম।
এতিয়া যোন মোৰে কোম্পানী আছে ম, ম, মই মোৰ ব্ৰেনটো মানে এন্ড্ৰচ কৰিব বিচাৰো। ত', মই এনেকোৱা এটা মানে মানুহ বিচাৰিম যোনে মানে আহ, সেই সিহঁতৰ মানে সেই কেটেগৰীটো ফলোৱাৰ আছে মানে।
অঁ।
ধৰা, উম, মই কি দেখিম, মানে মই দেখি আছো যে, আ, তাই জিম যায়। ত, মোৰ যদি মানে তোমাৰ হেৰি জিমৱেৰ বা সেনেকুৱা কাপোৰৰ এপ্ৰীয়েলছ্ বা হেৰি আছে ন শুজ বা এনেকুৱা কোম্পানী, যোনে মানে ইমান ডাঙৰ কোম্পোনী নহয়, বাট, মিড স্কেল কোম্পনীবোৰ সেইবোৰ। সিহঁতেটো ইমান হাই, হাই-ফাই এজনী মাহে লৱ নোৱাৰে আ তোমাৰ ব্ৰেন্ড এম্বাচেদাৰ কৰিব নো
অঁ
ৱাৰে ত এনে তোমাৰ আলু যদি লয় বহুত টকা ন সেইটো এটা কথা হয়, ত ইহঁতে কি হয় সৰু সৰু সৰু অঁ সেইটোতো মানে বহুত টকা লয় ত এনেকৈ সৰু সৰু সৰু সৰু মানে বহুত তেনেকৈ ইনফ্লুৱেঞ্চাৰবোৰক চিলেক্ট কৰে ত' সিহঁতেতো ইমান টকা নল'ব যোনটো মানে কম্পেয়াৰটো মানে বলিউড চেলিব্ৰেটি মানে
উম
সিহঁতক বাচি মানে এনেকে সিহঁতৰ থ্ৰুৱে দি মানে হেৰিবোৰ কৰাই মানে। আহ কাম বিলাক কৰায় মানে প্ৰমোদ ত সেই সিহঁতেও মানে এই এ আই একাউণ্টৰ থ্ৰো দি মানে এনেকুৱা কৰাই যে মানে কৰিও দিছে মানে এনেকোৱা।
ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট।
অঁ কৰিছে অহ ধুনীয়াকে কৰি দিছে। আৰে এ আই টো মানে কিছুমান ক্ষেত্ৰত তোমাৰ হেৰি তোমাৰ এটা ভিন্টেজ হেৰি বুলি এটা ব্ৰেণ্ড আছিলে হা এতিয়াও আছে, সেইটো মই ব হুদিন শুনিছো ইমান মজা লাগে ইমান ধুনীয়া গান বহুত পিছত গম পাইছো মানে এ সেইটো এ আই হয় বোলে অঁ সেইটো মানে মষ্ট ৰিয়েলিষ্টিক চং মানে মই আজিলৈকে শুনিছো মানে এটা নোট এটা হেৰি মানে ভইচ মানে একদম একো গম পোৱা নাযায়।
অঁ।
হাই কোৱালিটি মানে এভেৰীথিং ইজ হাই কোৱালিটি মানে তেনেকুৱা। ত ধৰাই টান মানে কি হেৰি কিন্তু কিছুমান আছে বহুত চিপ হয় আৰু ন।
উম। কিবা কিবি, অঁ। কোৱা কোৱা, কোৱা কোৱা কোৱা।
অ নহয় নহয় বাহিৰৰ মানুহখিনিয়ে অকমান কিবা কিবি কৰিছে এ আইটো
অ কিবা কিবি মানে?
মানে হেৰি আৰু মানে প্ৰডাক্টিভ হেৰি কামত।
অঁহ আমাৰ ইয়াৰে মানুহ বিলাকতো কি ৰিল বনাই কিয় বনাই এইবিলা কতহে বেছি কিবা কিবি।
মে আলু হোঁ ৰে
অঁ সেইবিলাক হালকুৰে হালকুৰে এ তু মেৰি মানহি হে ৰে
অঁ মে আদৰাক হোঁ ৰে।
অ সেইবিলাক চাবাচোন পুৰা একদম চিৰিজ বনাই পেলাইছে এ আই ইউজ কৰি কৰি। আৰু ভিউজত কি মিলিয়ন মিলিয়নত যায়।
অঁ সেইবোৰ আমাৰ বোৰে সেইবোৰ বনাইছে।
অ সেইটোৱে, ইণ্ডিয়ান এইবোৰ কিবা ট্ৰেণ্ড ওলা
অঁ। মানে যি কোনো পৃথিৱীত যি কোনো বস্তু ওলাই মানে আমাৰ মানুহে মানে তাৰ মানে ধা যিয়া উৰাই দিয়ে মানে।
সেইটোৱে গোটেই মিছ ইউজ কৰি দিয়ে
মিছ ইউজৰ মানে বহুত ল'য়েষ্ট ভাৰ্জনটো মানে।
একদম নি আমি মানে হেৰি কৰিছোঁ মানে পি এইচ ডি কৰিছোঁ যিকোনো বস্তুত ইয়াতকে আৰু নিজ মানে হ'ব নোৱাৰে মানে এনেকুৱে চিপ কাম কৰে মানে বাপ ৰে বাপ
আৰু কিবা ট্ৰেণ্ড আহিবহে লাগে মানে ইণ্ডিয়াতটোতো সেইটো মানে বেছি বাঢ়াই চাঢ়াই দিয়ে।
উম,
মাজতে পূৰা সেইবিলাক ভিডিঅ' আহি আছিল মোৰ আইফোন লে নেকি অকাত হে এনেকুৱা আহি আছিল।
সেইটো কোনবিলাক তাৰমানে মই দেখা নাই।
আৰে মানে মোৰ ফ্ৰেণ্ডে মাজত আইফোন লৈছিল ন'
উম,
তেতিয়াৰ পৰা মোৰ ফিড বিলাক সেনেকুৱা হৈ গৈছিল তেৰি ত' অকাত নেহিহে আইফোন লে নেকি
তোমাক হেৰি কৰিছে আকৌ উকচাইছে আৰু অ',
অ',
উম, মাত, উম, সেইটো মানে এটা বহুত ডাঙৰ হেৰি দেই, মানে এটা গিমিক বনাই থ'লে মানে মানুহৰ মাজত।
অ',
উম, হুম, আইফোনটো মানে, মই কম হা মানে এতিয়া তোমাক চাগে মানে আইফোনটো বহুত অ', এনেকুৱা লাগিব কি এ মোৰ আইফোন নাই মোৰ, একোৱেই নাই মানে, এনেকুৱা। তোমাৰ নালাগিব পাৰে বা তোমাৰ লগৰ দশজনীৰ লাগিব মানে।
অ',
গম পাইছানে? আজিকালি মানে, সিহঁতে এনেকুৱা মাৰ্কেটিং কৰিছে আৰু তুমি চাবা, যে আজিকালি মানে, পইচা নহ'লেও খাব নাই, কিন্তু আইফোন আছে।
অ', সেইটো হয়।
উম, ইফালে কিন্তু পুৰা জোতা ফাটি গৈছে কিন্তু পকেটত আইফোন, উম, সেইটোৱে। এ' মইয়ে সেইদিনাখন তোমালোকৰ ঘৰত যাওঁতে, উম কিহত ৰাস্তাত এজনী লগ পালোঁ আৰু। ইমান ফুল ভলিউম দি তাই মানে বজাই আহিছে গান, ভিডিঅ' চাই আছে তাই চাগে ত' মোক লাগিছে, তাই ইণ্ডিপেণ্ডেণ্ট, তাই মডেলি-চডেলিং কৰে নেকি
অ',
বা কাপোৰো মানে সেই পিন্ধিয়ে আছে, ঘূৰি আছে মানে। হে হে অহ এনেকুৱা টাইপৰ মানে ৰেম্প ৱাক কৰা হেৰি মানে কষ্টিম নৰ্মেল কষ্টিউম নহয় এই টো মানে সেইটো অকল তুমি ৰেম্প ৱাক কৰিলেহে পিন্ধিব পাৰ তাইপ কষ্টিম হয় মানে
অহ
হি, তাৰপিছতে হাঁহি উঠিলে, আইফোন-চাইফোন একদম মানে, এইটো নিডছ, মানে নিডছ নহয় ন' মানুহৰ
সেইটোৱে অ', সেইটো জাষ্ট মানে কি এটা লাগজৰী
লাগজাৰীও নহয় আৰু মানে লাগজাৰী কি ক'ম মানে, ‌আইফন অহ, তেনেকুৱা ভাল ফোন বহুত আছে ন
সেইটোৱে সেইটোৱে, বহুত ভাল ভাল আছে। সেইদিনা মই ম' মানে মোৰ সেইটো আৰু, জী জোঁৰ হেয়া আছে নহয়, চেমচাং কি এছ টুৱেণ্টি থ্ৰী নে কিবা টুৱেণ্টি ফ'ৰ কিবা আৰু ত' সেইটোত মই ফটো উঠাইছিলোঁ, বহুত ভাল আহিছে
হয়
মানে আইফোনতো তেনেকে নুঠে আৰু তেনেকুৱা টাইপৰ ফটো
উম আইফোনৰো এডভান, এডভ, আইফোনৰো এডভানটেজ আছে নাথাকা নহয়